অ', হেল্ল'।
দাদ
এই দাদা মই কি ভাইটি দোকানতে আছো দেখোন।
ক'ত আছা?
এই দোকানত আহিলো মাত্ৰ।
অ', হয় নেকি মোৰ আৰু কিবা এটা প্ৰব্লেম হৈছিল ৰে।
কি প্ৰব্লেম?
মানে মোৰ হেৰিটো এই গাড়ীটো বেয়া হ'ল ত' এতিয়া মোৰ অলপ যাব প্ৰব্লেম হ'ল তুমি হেৰি খন লৈ আহিবা আহাতে হেৰি কি কয় এই হেৰি কিয় বুলেটটো লৈ আহিবা মোৰ হেৰি বাইক বুলটৰ চাবিটো হেৰি তেবুলতে আছে
অ',
লৈ আহিবা মোৰ মানে গাড়ীটো এতিয়া গেৰেজতে থৈ যাওঁ।
অ', কোনখিনিত আছা এতিয়া?
মই বৰ্তমান হেৰি গোৱালপাৰা হেৰি গোৱালপাৰা এইটো কি বুলি কয় ৰে এইটো? এ চেভেন ছিষ্টাৰ ইফালে আছো মই অ',
মানে অলপ অলপ আধা যাওঁতে অলপ দেৰি হ'ব পাৰে দোকানত আছোঁ না, যাই যাম দে।
অ', হয় নেকি হ'ব হ'ব মানে কি গাড়ীটো গাড়ীটো মানে হঠাতে তেলো শেষ হ'ল পিছত আৰু ষ্টাৰ্ট নধোৱা নধৰা হ'ল।
অ', হয় নেকি।
অ', পিছত মই এতিয়া হেৰি গেৰেজতে আছোঁ। মানে আ, অ', হয়, হয়, হয়। তোমাৰ কিমান মান টাইম লাগিব এনে?
কেনকে ক'ব এ দ, বিশ মিনিট লাগিব।
অ' হেনকে। দে আহিবি মোক নিব' হা। অ'। বাকী খবৰ পা তি ভালনে?
অ', খালে এ চাহ পানী মানে মই ভাতকে মাৰি দিছোঁ।
অ', হয় নেকি? এ মোৰ ঘৰতো চিন্তাই
অ',
তেওঁ বৰ্তমান দেখোন গোৱালপাতহে আছে।
অ' গোৱালপাত।
উ। অ' আহিলে লগ ধৰিবা। গোৱালপাৱাত মোৰ এটা ইমাজেঞ্চি কাম আছিল মানে।
মাৰ, হয় নেকি?
অ' মানে এই কিবা। অফিচ মানে এটো মানে আমাৰ চিক্ৰেট হেৰিটো এটো। মানে কিবা এটা চেক আছিল মোৰ, ডে-ডেৰ লাখৰ চেক এটা আছিল।
তে যে চেকটো মানে হেৰি কৰিব আহিছোঁ।
অ'। হেইখিনি বক্ৰো লগত। আমাৰ অফিচ মানে বেং আছিলে তেওঁ সৰুৱেও ভালে বেংকখিনি থুগোন বেলেগটো চেপ উঠাই যায়। উঠা পাৰিব।
অ' কি ম'ৰ হেৰি যে হে ই বেংকৰ হে, কি বেংকৰ এইটো হেৰি।
এক্সিচ নে পাঞ্জাৱ? এক্সিচ বেং, অ' ই এক্সিচ বেং এয়াতে নাই, কেনেহ'লে পাঞ্জাৱ হে আছে এতে।
অ' নাই এক্সিচ, মই মানে এক্সিছ বেংকৰে বেছি লেনদেন ন।
অ' হেইকাৰণে তুমি গোৱালপাত যাব লাগা হৈছি। আজি এক্সিচ নাই দেহো
এই গাওঁ অঞ্চ, তোমালোকে গাঁৱত থকা নহয়, গাঁৱত এইবোৰ নাথাকে। সকলো সুবিধা গাঁৱত পোৱা নাযায় যে।
গাঁৱত বেছি কমকে থাকো মই এনেই গুৱাহাটী টাউনত তাৰপিছত গোৱালপাৰা এইফালেই থাকোঁ আৰু। শ্বিলং।
ভাল লাগে না।
অ' মানে মই য'ত যাওঁ তাতে মানে মোৰ অ' সু-দেও, সুবিধা আছে আৰু মানে।
আ ভি আই পি ৰ'ডত থাকে নেকি?
অ' মানে গুৱাহাটীতো মোৰ আছে ফ্লেট এটা তাতেও থাকোঁ কেতিয়াবা। গুৱাহাটীত গ'লে, গোৱালপাৰাত গ'লে অৱশ্যে ৰুম ল'ব লাগে।
উ, উ।
এ তোমাৰ কেইটামানত ওলাবা তুমি?
এ এতিয়াতো বাজি আছে কোৰা। সাতটা বাজি আছে একবাই তামানে আঠটা ওলায়। চাৰে সাতটা বাজি আছে ন? আঠটা মানে ওলাম নেকি।
অ' মোৰ মানে বাছত উঠিব বহুত প্ৰব্লেম হয়। বাছ
অ' মই, মই লৈ যাম দে।
নতুন কৰি যে ওলাইছে এইটো কি নামটো টমটম নে কি? কি বগা বগাটো, তাততো মোৰ ব বমি হয় মোৰ।
অ', আৰু মানুহৰ এই গোন্ধটো সহ্য নহয়।
অ', হয় নি।
আৰু এতিয়া কিছুমান মানুহ য আঁতৰ নে কি লগায়। সেইটো আৰু মোৰ একেবাৰে সহ্য নহয়। নাই মই আঁতৰ হেৰি টো নলগাও ম'ৰ মানে দামী চেণ্ট ন একে হেনেকুৱা গন্ধাই আৰু।
আতৰ নিছিনা পাইছিলো।
নাই নাই আতৰ মই নলওঁ, কেতিয়াও লগাই পোৱা নাই।
মই তোমাৰ ওচৰত গ'লে হেনেকে গোন্ধাই থাকে, হেকাৰনে মই ভাবছিলো আতকে লগাই নেকি সি।
ইমান দামী দামী মই পাৰ্ফিউম ব্যৱহাৰ কৰোঁ।
অ', সেইকাৰনেে চাগে অলপ বেলেগ অলপ স্মেলটো অলপ বেলেগ হয় নেকি?
এই ডাঙৰ পাৰফিউমটো মানে এসপ্তাহ মান থাকে আৰু ভা
তে তোমাৰ ভালে তোমাৰ ভালে আছে নে?
খুড়ীৰ খবৰ?
এ আছে ভালে।
হয় নেকি বাকী তুমি অ', আজি ডিউটি নাই নেকি?
আজি ডিউটি যোৱা নাই।
তুমি যে কিবা নতুন কামৰ কিবা এটা ইণ্টাৰভিউ দিব গৈছিলা, তাৰপিছত সেইটো কি হ'ল?
ছো মানে চিলেক্ট হৈছো আৰু কি মানে অ জইনিঙ লেটাৰ দিয়া নাই, জয়নিঙ লেটাৰ দিলে জইন হব পাৰিম মানে কি।
অ', এই তুমি য যিটো কোম্পানীত মানে গৈ দিছা এইটো বহুত ভাল কোম্পানী। চেলাৰীও ভাল দিব তোমাক।
অ', তুমি কেনেকে গম পালা?
অহা নহয় মানে সেইটো কোম্পানী মানে মই জানো আৰু মানে চাইছো মই মোবাইলত। মানে তোমাক অহা যোৱাৰ কাৰণে এখন গাড়ী দিব এনে হেৰি যি কিনো এখন চাৰি চকা দিব আৰু তোমাক।
অ', মানে চাৰ্ভিছৰ কাৰনে ৱ্যৱহাৰ কৰিলে ভাল।
অ', ভাল তোমাৰ, সেইটো অহা যোৱা কাৰণে সুবিধা আৰু।
উম।
তাত তাত মানে হেৰি ডিউটিটো অলপ প্ৰব্লেম হয় মানে তিনি টাইম হয় ন ডিউটিটো।
নাই মই কিবা মই বেলেগ মানে ডিউটি মোৰ এটা মৰে দিছে মানে সপ্তাহত দুইদিন বা তিনিদিন গেলি হ'ব নেকি। এইটো পষ্ট ও বেলেগ অ', অ', এইটো পষ্টও বেলেগ ওলাইছে মানে। আহ কোৱালিফিকেশচন বেছি আছে।
অ', হয় নি?
ইণ্টাৰভিউৰ ইণ্টাৰভিউৰ যিটো যিটো ফুটিছো পুৰা এ পৰা চিৰিয়াছলি ভাৱে কু কৰিছো পুৰা ভাল লাগিছে। সিহঁতেৰ মানে এক্পিৰিয়েঞ্চ ভাল হৈছে সেইকাৰণে মোক এইটো পষ্টত দিছে।
অ'। মানে মানে তোমাৰ কি কয় কি কয় এইটো হেৰি হেৰি চাই পেলাই দে তোমাক ম মানমমি কি
অ', অ', স্কিল তাৰপিছত আৰু কিমান টেলেণ্ট কিমান য় এই ভুল কেইটা হয় মানে চাইয়া মানে জবটো দিছে আৰু
অ', অ', তোমাৰ লগৰটো, লগৰ এটা গৈছিল নে।
পিছ যে খোৱা নাই চাগে নে হৈছে কবা নোৱাৰো ইয়াতটা হ'ব লাগিছিলে অ', মোৰতো হৈছে আৰু
উম ঠিকে আছে, তুমিতো
সেইটো কিবা গাৰ্ডত ক'ব নেকি চিকিউৰিটি গাৰ্ডত।
অ', হয় নেকি অ, তোমাৰ এনে চেলাৰীটো কিমান?
মই চেলাৰীটো কৈছো এ কি থাৰ্টি কে থাৰ্টি থাউজেণ্ড, এনেই হ'ব আৰু কি।
অ', থাৰ্টি আৰু তো বনাছত পাবাই তুমি?
অ', লাহেকে আৰু চেলাৰী বাঢ়িব আৰু কি আৰু।
অ', বৰাৰ চান্সটো আছে।
আছে আছে।
দাদা আপুনি আগতে বেলেগ কোম্পানীত কাম কৰিছিলে
বেলেগ কোম্পানীত মানে এ তাতে এটা মেনেজাৰ পষ্টিঙত কৰিছিল ৰ কিন্তু ভাল নহয় মানে কোম্পানী ত ভাল ভাল লগা নাই মানে মোৰ যিখিনি টেলেণ্ট আছে সেই টেণ্ট তাতে দিব নোৱাৰো লি সেইকাৰণে অ কোম্পানীৰ পৰা ৰিজাইন কৰিছো
অ', ৰিজাইন লেতাৰ লৈছে। মানে এনে ৰিজাইন ল'লে পইচাটো নাপাইছাগে।
নাই মানে যিখিনি আগতে কৰিছো সেইখিনি পাইছো, মান তাৰ পিছত পৰা নাই নিদে আৰু সেইবিলাক।
অ', হয় নেকি? ঠিকে আছে আৰু এনে হেৰি কিবা? চৰকাৰী চৰকাৰী চৰি চাকৰিৰ প্ৰিপাৰেশ্যন
চৰকাৰী মানে লম বুলি ভাবি আছোঁ এবাৰ চাওঁ আৰু কি কৰোঁ। বৰ্তমান সিমানলৈকে যাৱা নাই আৰু কি। খুব টো মোৰ ভাল নালাগে দেই।
অ', হয় নেকি এনে তেতিয়াৰ তেতিয়াৰ কাম হলে ব'ৰিং।
অ', বৰিং হয় কিন্তু ভাল নালাগে মানে নিগিলো আৰু যিমান চব কৰে হলেও এইখিণি ভাল নালাগে।
তোমাৰ এনে কোনটো চাকৰি ভাল লাগে?
চাকৰি ভাল লাগে মানে অলপ হাই কোৱালিটিৰ। টিচাৰ গিলা প'ষ্টিং সৰু, সৰু, সৰু ভৰা প'ষ্টিং এনেকুৱা প'ষ্টিংনো কোনে কৰে?
অ', হয় হয় ঠিকে আছে তাৰপা। উম, উম, তুমি উম, তুমি ধৰ ইন ইঞ্জিনিয়াৰো কৰিব পাৰিলা হেঁতেন।
ইঞ্জিনিয়াৰ মানে কৰিব খুজিছিলোঁ আৰু কি তাৰ পিছত আৰু নকৰিলো আৰু ইঞ্জিনিয়াৰ।
অ', অ',
মানে ইঞ্জিনিয়াৰ হ'বলৈ ৰ'দ কিমান চিমেট কিমান শিলাৰ কথা কৈ থাকিব মই মই বৰিং টাইপৰ লাগে আৰু কিবা মক। সেইকাৰণে নকৰিলোঁ।
এনে আপুনি ছাইন্সত যে পঢ়িছে কোনটো কলেজত পঢ়িছে?
উম, এ কিবা গুৱাহাটীৰফালে আছিলে যে কিবা। ভাঙা মেডিকেল বুলি কৈ যে, তাৰ সিফালে এটা কলে আছিল না আগতে। এতিয়া চাগে বন্ধ হৈছে নেকি তাতে পঢ়ছিলো আৰু কি।
অ', তে ইয়াতে কিয় নপঢ়িলে আমজোঙা।
আমজোঙা এনে। এইটো কেইদিন আগতে হোৱা কিজনী মানে অলপ কেইবছৰ আগতে হ'ল নেকি এইটো অপেন।
এ দিনটুৱেল দিনটুৱেল টো কৈছো।
অ', দিনদুয়ালটো মানে অ', দিনদুয়ালটো মানে তাতে তাতে পোৱা নাই আৰু কি তাতে মানে উম, সুবিধাখিনি মই পোৱা নাই তাতে মানে অলপ সুবিধা পাইছোঁ সেইকাৰণে তাতে গেছোঁ আৰু কি।
অ', মানে পইচাটো বেছি হৈচে চাইন্সত পৰিঢ়লে এনেও পইচাটো বেছি। সেয়ে হয়।
অ', তে উম পইচা বেছি যেতি মই সুবিধা খিনি ইয়াতে পোৱা নাছিলো সেইকাৰণে তাতেখিছো আৰু
আহ হোষ্টেলত আছিলে
অ হোষ্টেলত
ঠিকে আছে বাকী তুমিতো এনে পুলিচ তুলিচত নকৰাই
নাই পুলিচত নকৰো মানে পুলিচত মানে কৰা নাই আৰু নকৰো আৰু পুলিচত
এ পি চি উ পি চি অ আমি সৰু সোৰা জব বিলাকে কৰো
অ এইবাৰে বৰ্তমান কি কৰি আছা
বৰ্তমানটো মই হেৰি অফিচত কাম কৰোঁ
এ মানে অ', এনেই গোৱালপাৰাৰ সিফালে ন কলিটো বৰ্তমান।
অ', মানে এ ফৰ্থ গ্ৰেটত পাইছোঁ যে এই ফ'ৰ্থ গ্ৰেটত পোৱা।
নেকি?
কামটো মানে হেৰি ধৰ টেবুলৰ কাগজ পাতি খিনি ঠিক ঠাক কৰি থোৱা তাৰপিছত ইটো টেবুলৰ বস্তু সেইটো টেবুলত নি ঠোৱা সেনেকুৱা আৰু।
অ', শিলা কামহে কৰি আছে মানে পিয়ন যেনেকুৱা কোৱা নেকি।
অ', মানে হেৰি ফৰ গ্ৰেট অ ফ'ৰ গ্ৰেটৰ ন।
অ', বচ চৰকাৰী আৰু কি সেইটাকে মানে।
চৰকাৰী চৰকাৰে অ এনেই ভালে কামটো মানে আৰাম হয় দিনটো মানে বহি থাকিবই কাম অ কেতিয়াবা কেতিয়াবা কৰে কৰে আৰু কেতিয়াবা প্ৰতিবাৰ পানী বটল ভৰাব দিয়ে পানীত পানী ভৰাব দিয়ে বটলত
মানে এইিলা আনি দিয়া আৰু কি পানীৰ বটল এইিলা
কেতিয়বা
মানহ গিলাক কামিল মোকতো দিলে মই এনেও নকৰিলে ম
এইটো এতিয়া জবতটো পাইছো মই এৰি দিব নোৱাৰো হাতত একো
আগতে ক'লে চাগে মই মই পিচে পিছে লাইনটো মানে তোমাক কিবাত ধৰি দিব পাৰিলোহ তুমি আগতে নকলা
এই মোৰো টিচাৰ কৰিব মন নাই যে সৰুৰ পৰাই পঢ়ি পঢ়ি আৰু বেলেগক কিমান আৰু
মানে এতিয়া চৰকাৰী আছিল ভালে আছিল এতি অলপ টচাৰ লাইছিল অলপ সন্মান এটা পালা চাৰ চাৰো বুলি
এই এইটোতো মোৰ হেৰি ন চৰকাৰীয়ে ম আহ তোমাৰ কোম্পানী এই থাৰ্টিৰ ওপৰত আছে মোৰ এনে বত্ৰিশ পাও
অখ নিদিবে মত
উ অ আমাৰ চৰকাৰী তোমালোকৰ প্ৰাইভেট
অ মই প্ৰাইভে টেই কিন্তু মোজে কিবা হেৰি মোৰ যে কিবা হেৰি হেৰি কিবা আছিল সপ্তাহজি মানে দুদিন বা এদিন গেলেও হৈ যায় মোৰক ঘৰত বহি থাকিলে মানে হৈ যায় াৰিব
অ অ অ সেইটোে মানে তোমালোকয় তোমালোকৰ এতিয়া ফেচেলিটিটো বেলেগ আমাৰতো মানে এনেই ডেইলি ৰেগুলাৰ যাব লাগে বা তুমি এক এঘণ্টা দুঘণ্টা ডিউটি কৰি আহিলে হৈ যায় আৰু ঘৰত
অ ত মানে মই সপ্তাহত একদিন গ'লেও বা দুদিন গলেও কথা নাই কিন্তু মই খালি মই নিজৰ লেিলা মান ঘৰৰ পৰা চাবমিট কৰিলে হৈ যায় আৰু ইতে
অ আচ্ছা আচ্ছা মানে ঘৰতে ভিডিঅ' কলটো ভিডিঅ' কলৰ জৰিয়তে কৰে
অ ঘৰতে বৈ যায় মানে অ অলপ ম মানে মই ফ্ৰয় থাকিব পাৰিলো ঘৰত এঘণ্ট মান বা আধা ঘণ্টা কৰিলো ত মানে চাব কৰি দিলো